নমস্কাৰ কি খবৰ আপোনাৰ
খবৰ ভালে বেয়াই মাজতে দিয়ক আৰু
এইকেইদিন ত পৰীক্ষাৰ কাৰণে পঢ়ি আছে চাগে
হয় হয় পঢ়ি আছো পঢ়ি আছো পঢ়া আৰু শেষ নহৈছে আৰু
উম এইকেইদিন পঢ়া পঢ়া পঢ়াই আৰু
হয়
পঢ় দিন কেইটা গ'লে আৰু তো নেপাও সেইটো এটা কথা
হয়
কি পঢ়ি আছে এতিয়া
এতিয়া মই আপোনাৰ অসমৰ কলা সংস্কৃতিৰ বিষয়ে পঢ়ি আছোঁ
অ হয় নেকি মইও সেইটোয়ে পঢ়ি আছো
অসমৰ কলা সংস্কৃতি হয় অসমৰ বিষয়ে জানিবলগীয়া বহুত কথা আছে
উম অসমীয়া যিহেতু অসমীয়া কলা সংস্কৃতিৰ কলা সংস্কৃতিৰ বিষয়ে জনাতোতো অতি প্ৰয়োজনীয়
হয় আপুনি কি কি পৰিলে এতিয়ালৈকে
এতিয়ালৈকে এনে বিষয় হিচাপেতো মই পঢ়িলোঁ বিহুতোতো বাৰু আমি জানোৱেই চবেই যেনে সত্ৰীয়া নৃ ট্য ওজাপালি কৰতাল নৃত্য বাগুৰুম্বা দেউধানী এইবিলাকৰ বিষয়ে অকনমান অকনমান পঢ়ি আছো আৰু
হয় কি কি প পঢ়িছে মোক ক'ব নেকি?
উম গোটেইকেইটাৰ বিষয়ে
হয়
উম সত্ৰ নৃত্যৰ পৰা আৰম্ভ কৰোতে
ঠিক আছে
উম সত্ৰীয়া নৃত্য সত্ৰীয়া সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰধান ধ্ৰৌপদীৰ নৃত্যশৈলী অসমৰ ধৰ্মীয় আৰু সংস্কৃতিৰ গাঁথনিৰ আধাৰ প্ৰথম লাইনটো এইটোৱে আছে সত্ৰীয়া নৃত্যত মই যি পঢ়িছিলো
হয়
অসমত পোন্ধৰ শতিকাত শ্ৰীমন্ত শংকৰদেৱ দ্বাৰা বৈষ্ণৱ ধৰ্ম প্ৰচলন হোৱাৰ পিছৰে পৰাই সত্ৰীয়া নৃত্য আৰম্ভ হোৱা বুলি ক'ব পাৰি আৰু
হয়
সত্ৰীয়া নৃত্যৰ বিষয়ে ইমান খিনি নাজানো। হ'লেও ইখিনি জানো আৰু।
হয়
তাৰ পিছত আপুনি ওজাপালিৰ বিষয়ে জানে নেকি?
ওজাপালি মই ওজাপালিৰ বিষয়ে তেনেকে নাজানো কিন্তু ওজাপালি মই দেখিছো। উ' দূৰ্গা পূজা হওক যিকোনো পূজাত আপোনাৰ ওজাপালি দেখিবলৈ, হয় মনসা পূজা হওক, কালি পূজা হওক ওজাপালি
হ, এইটোতো এটা থলুৱা লোকনৃত্য। ওজাপালিতো। অ'।
বহুত পুৰণি এইবোৰ। এই কলা-সংস্কৃতিবোৰ বহুত পুৰণি হয়।
হয় যিহেতু অসমৰ আটাইতকৈ পুৰণি কলা-প্ৰচাৰ সমৰ এটা বোলে বিশ্বাস কৰা হয়।
হয়
ওজাপালি, কৰ পৰা বিকশিত হৈছিল জানেনে আপুনি?
কি ক'লে?
ওজাপালি, কৰ পৰা বিকশিত হৈছিল আপুনি জানেনে?
নাজানো।
উম্ এটা পৰম্পৰা আছে কথক পৰম্পৰা বুলি তাৰ পৰাই বিকশিত হৈছিল ওজাপালিতো।
হয়
আৰু আপুনি ভৰতাল নৃত্যৰ বিষয়ে শুনিছে?
ফুৰতাল নৃত্য মই এই মাত্ৰ আপোনাক কলো যে ওজাপালিৰ নিচিনাকৈ মই আপোনাৰ দেখিছো। কিন্তু মই ভোৰতাল নৃত্যৰ বিষয়ে কেনেকুৱা কি হয় মই নাজানো।
ভৰতাল নৃত্যটো বৰপেটাৰ এটা সংস্কৃতি।
বৰপেটাৰ সংস্কৃতি, বৰপেটা গৈছেনে আপুনি?
বৰপেটা গৈছিলো বাৰু দৌল উৎসৱ চাবলৈ।
দৌল উৎসৱ চাবলৈ, হয় হয়। বৰ ডাঙৰকৈ হয় ন? চাৰিদিনীয়া কাৰ্যক্ৰম থাকে।
আপুনি গৈছে নে নাই?
হয় মই এবাৰ সৰুতে গৈছিলো।
উম', তাৰপিছত যোৱা নাই নেকি?
তাৰ পিছত আৰু যোৱা হোৱাই নাই।
উ যাব লাগে। ই তাৰে সংস্কৃতিৰ বিষয়ে জানিব পাৰি তাত গ'লে।
হয় হয়।
উম ভোৰটাল নৃত্যতো এটা শংকৰীয়া সংস্কৃতিৰ সম্প্ৰসাৰণ।
হয়।
মানে ইয়াতে ছয়জনৰ পৰা দহজন ন'টকে তালৈ থিয় নামৰ পৰা ক্ৰমে তালেৰে আকৰ্ষণীয় ভাৱে বহু বিলাক ভংগী প্ৰতিপাদন কৰে।
হয়।
মইও তেনেকে দেখা নাই বাৰু পঢ়িছো সে কিতাপত,
হয় হয়। ভৰতাল নৃত্য মই আপোনাক কলো নহয় যেনেকে মই দেখা বুলি কলো। তেনেকেই দেখিছো ধুতি গামোচা পিন্ধি পৰম্পৰাগত, ত অসমীয়া সাজ পোছাক পিন্ধি পিন্ধি পৰি
উম
পৰিধান কৰি পিনে, তেনেকুৱাকে দেখিছো।
আপুনি বাগৰুম বা দেখিছে নেকি।
কি ক'লে।
বাগৰুম বা দেখিছে নেকি বাগৰুম বা,
অ বাগৰুম বা‌ দেখিছো বাগৰুম বাৰ আপোনাৰ সাজ পাৰযোৰো মই পিন্ধি পাইছো।
হয় নেকি।
মই হয় হয় মই মহাবিদ্যালয়ত পঢ়ি থাকোতে।
অ
তেতিয়া। পিন্ধিছিলো।
বাগৰুম বাটো বড়ো সম্প্ৰদায়ৰ নৃত্য ন,
হয় হয়।
বড়ো সম্প্ৰদায়ৰ সৰ্বশ্ৰেষ্ঠ নৃত্য আৰু আটাইতকৈ আকৰ্ষণীয় নৃত্য বুলিয়ে কোৱা হয় বাগৰুম বা,
হয়।
যেনে আমাৰ বিহু থাকে বড়োসকলৰ বৈশাগো থাকে ন।
হয়।
সেই বৈশাগুৰ সময়তে বাগৰুমবা নৃত্যটো মানে। নৃততো কৰা হয় আৰু।
হয়।
মাগুৰুমবা নৃত্যকতো পখিলা নৃত্য বুলিও কোৱা হয় এইটো জানেনে আপুনি।
অ এইটো জানো পখিলা নৃত্য বুলি এইটো মই পঢ়িছিলো।
কেতিয়াবা মানে প্ৰশ্ন আহি যায় পৰীক্ষাত। কোনটো নৃত্যক পখিলা নৃত্য বুলিও কোৱা হয়।
হয়।
বাগৰুমবা নৃত্যকে কোৱা হয়
হয় হয়।
এই দেউধানীৰ বিষয়ে জানে নে নাই।
দেওধানী। নাজানো ভালকে দেওধনীও এনেকে পূজাতে দেখিছো আপোনাৰ মনসা পূজাত।
অ মনসা পূজাত এইটো নৃত্য কৰা হয়।
হয় দেও ধানীটো তেনেকে দেখিছো।
এই দেউধানী নৃত্যৰ এটা বৈশিষ্ট্য আছে সেই দেওধানী নৃত্যটো, শিৱৰ নামত আৰম্ভ হয় আৰু লক্ষ্মীৰ নামত শেষ হয়।
এইটো মই জনা নাছিলো।
উম আৰু দেওধানী নৃত্য আচলতে দুই ধৰণৰ হয়। এটা হ'ল আপোনাৰ, অৰ্ধ ৰূপদী আৰু আনবিধ হৈছে অৰ্ধ চেতন।
অৰ্ধ কি কলে?
এটা হৈছে অৰ্ধ ধ্ৰুপদী, আৰু আনবিধ হৈছে অৰ্ধ চেতন, মানে এই দুই প্ৰকাৰৰ দেউধানী নৃত্য থাকে।
হয় হয়।
উম, এই মনসা পূজাত বাৰু চাই কিনে ভাল লাগে। মই বেলেগত দেখি পোৱা নাই এতিয়ালৈকে মনসা পূজা আমাৰ ওচৰতে হয় ঘৰত।
খৰচ হয় হয় আপোনালোকৰ সেইখিনিত, আহ পছৰিয়া নামৰ, ঠাইখিনিত হয় ন, দদৰা পছৰিয়া
অ এইখিনি ঠাইতে হয়।
সেইখিনি কামৰূপ জিলাইয়ে পৰে আপোনাৰ,
হয় কামৰূপ জিলা পৰে, গ্ৰাম্য
গ্ৰাম্য পৰে হয় হয়।
ওম
মনসা পূজা আৰু আহিবইয়ে চাগে,
অ আহিবইয়ে আৰু
হয় যাব লাগিব এইবাৰ তালৈ,
আহিব আহিব।
হয় মোৰ জেঠাই সতৰো ঘৰ পছৰিয়াত আপোনাৰ,
উম তেতিয়াহ'লেতো আহিবই পাৰে।
হয় হয়।
অসমীয়া লোক সংস্কৃতিৰ ভিতৰতো আমাৰ তামোল পাণৰ পৰে জাপ, পি পৰে শৰাই পৰে এইবিলাকৰ বিষয়ে জানেনে নাই?
তামোল পাণৰ বিষয়ে আপোনাৰ এইটোয়ে জানো আৰু তামোল পাণ আমি খাও, এইটোয়ে জানো
হয় নেকি?
হয়।
তামোল পাণটো আমাৰ অসমবাসীৰ কাৰণে সামাজিক, আৰু ধৰ্মীয় অনুষ্ঠানৰে একো অবিছেদ্য অংগ। যিকোনো সন্মান সহকাৰে কাৰোবাক মাতিব লাগিলে, বিয়ালৈ নিমন্ত্ৰণ দিব লাগিলেও আমাৰ অসমত থলুৱা লোকসকলে তামোল, পাণ দি কিনেহে নিমন্ত্ৰণ জনায় সেইটো এটা সন্মানৰো প্ৰতীক।
হয়।
এতিয়া সেইটো নাই বাৰু কিন্তু আগৰ দিনত যেতিয়া বিয়া বাহুত মাতিছিল তেতিয়াতো শৰাইত, তামোল পান লৈ যাই কিনেহে নিমন্ত্ৰণ দিছিল ঘৰে ঘৰে।
হয় হয় বিয়া সবাহত তেনেকে মতা দেখি কিছু এতিয়াও আছে গাঁৱত আছে আপোনাৰ,
গাঁৱত আছে বিহুৰ সময়ত শৰাইত তামোল পাণ গামোচা দি, জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লোৱা হয়।
হয়।
আপুনি জাপি দেখিছেনে নাই?
জাপি দেখিছো বিহুত বিহু, জাপি পিন্ধি পোৱা নাই, বিহুৰ সময়ত দেখিছো।
হয়-হয়।
জাপি কিহৰে তৈয়াৰ কৰা হয় জানে? এটা পাত থাকে।
নাজানো।
উম' জাবি এই দুটা পাতৰ পৰা বনাব পাৰি। এটা হ'ল টকো পাত আৰু- এটা হ'ল খেজুৰৰ পাত এই দুয়টা পাতৰ পৰায়ে জাপি তৈয়াৰ কৰা হয়।
তকৌ পাত আৰু বাঁহৰ পাত।
বাঁহৰ পাত নহয়, খেজুৰৰ পাত।
খেজুৰৰ পাত।
এনেকুৱা জাপি আমাৰ যি বিহু নৃত্য থাকে তা'তো বহুত ব্যৱহাৰ কৰা হয়। আৰু বিভিন্ন অনুষ্ঠান বিলাকত সন্মানৰ চিহ্ন হিচাপেও ব্যৱহাৰ কৰা হয়। বা ঘৰত- আমাৰ প্ৰতীক হিচাপে, অসমীয়া সংস্কৃতিৰ প্ৰতীক হিচাপেও ঘৰত- ধুনীয়াকৈ সাঁচি ৰখা হয়।
হয়, আমাৰ ঘৰতো আছে বাৰু। বিহুত
আৰু তো জাপি আমাৰ বহুত কামতো আহে ন' যেতিয়া কৃষকসকলে খেতি- খেতি পথাৰত ৰ'দ হওক, বৰষুণ হওক, কাম কৰোতে জাপি ব্যৱহাৰ কৰিব পাৰে। এতিয়াহে ছাতি আছে- সকলোৰে কিন্তু আগতেটো সকলোৰে ছাতি নাছিলে। তেতিয়া সকলোৱে জাপিয়ে ব্যৱহাৰ কৰিছিলে।
হয়, জাপি লৈ-লৈ পথাৰত কাম কৰিছিল।
উমঁ। আমাৰতো এতিয়াও আছে জাপি।
হয়।
কেতিয়াবা দেউতাহঁতে ব্যৱহাৰ কৰে পথাৰলৈ গ'লে।
হয়।
আৰু আপুনি কি পঢ়িলে?
মই আপুনি কোৱা এইখিনিয়ে পঢ়িলো আৰু। আপুনি কোৱাৰ পৰা বহুত- খিনি সহায় হ'ল মোৰ। বেলেগ আপুনি মেখেলা চাদৰৰ বিষয়ে পঢ়িলো। আপুনি এইটো কোৱা নাই বাৰু। মুগা, হয়-হয়। পৰম্পৰাগত মুগা ৰেচম মেখেলা চাদৰৰ বিষয়ে পঢ়িলো।
হয়, নেকি।
হয়।
আমাৰ ইয়াতে টো শুৱালকুছি তে ভাল পাট মুগাৰ কাপোৰ পোৱা যায়। ইয়াৰ কাৰণেটো গোটেই অসম বিখ্যাত আপুনিটো জানেই চাগে।
হয়-হয়, জনো এইটো।
উমঁ।
হয়।
আপোনাৰ এনেই আপুনি পিন্ধে নে নিপিন্ধে মেখেলা চাদৰ?
পিন্ধো, বিয়া সবাহত আমাৰ ইয়াতে গাঁৱত।